কি কৰি আছা? কি কৰি আছা?
বহি আছো। তুমি কি কৰি আছা?
এইয়া বতাহ খাই আছো, বতাহত বাহিৰত।
অ' বতাহ নাই?
আছে আমাৰ ইয়াতে ব
বতাহ নাই, এক একদম ৰদ নাই, বতাহ নাই, একো নাই।
গৰম আছে।
উম গৰম। যি গৰম
অ' আমাৰ ইয়াতে বতাহ আছে যে বতাহত থিয় হৈ আছো।
উম লৰাটো মাকে ফোন মাৰিলে, মাকো ফোন মাৰিছে। দুবাৰ তিনিবাৰ মাৰিলে, যে কৈ আছে তোমাক টকা দিছো এইখিনিৰ পৰা খৰচ কৰা, আৰু আমাৰ ল'ৰাটোক লৈ যোৱা।
কিমান টকা দিলে গাড়ী কিনিবলৈ?
ছয় লাখ দিছে, আৰু কাণৰ দোল দিব। ত্ৰিশ হাজাৰ।
অ' কাণফুলি কি ডাঙৰ ডাঙৰ?
ডাঙৰ ডাঙৰ। কি কৰিব লৰা কাৰণে দিব লাগিব, হাজবেণ্ডে নিদিলে। মাকেতো দিবই লাগিব।
আহ।
হয় হয় ল'ৰাটোটো বাটত বিঘ মিহালে স চব্জিত বিচ মি খালে এইবিলাক কৰি আছে। ঘৰ ধৰ ভাঙি আছে, এইবিলাক কৰি আছে। এতিয়া ফোন মাৰিছে যাব লাগে। বেলেগ বোৱাৰীও ফোন মাৰিছে।
ঠিক আছে এতিয়া গৈ কেনে গাড়ী কিনি দিব দিয়া
অ কৈ আছে যে মৰিলে মৰক থাকিলে থাকক আপুনি যাওক যাই গাড়ীটো কিনি দিয়ক সেইবিলাক আপোনাৰ নহয় দায়িত্ব খৰ ধৰ ভাঙি বাই ক এটা কিবা কিনিব
অ অ অকমান দামত কিনে নেকি?
দামত কিনিব অকমান দামত কিনিব ইঞ্জিল বাল দাম হলে সেই ইঞ্জিল টো ভাল হ'ব
সেইটোতো
অকণমান ভাল চাই কিনিলতো ভালেই আকৌ থব নেকি গাড়ী বদ মাইছ লোৱাটো শুনা পাই আছো
উম এই লোৱা এ গাড়ীটো লোৱাৰ পাছতে লাগিব পোন্ধৰশ টকা আৰু লাইচেন্ ন কৰিব লাগিব লানাৰটো আহিব পাছতহে গাড়ীটো লৈ ধৰিব পাৰিব হেলমেট এটা লাগিব পাঁচশ টকা
হয় ডাঙৰ দামী গাড়ীৰ লগত দামী হেলমেট থাকিবা হাজাৰ টকাও লাগিব পাৰে
নহয় নহয় হেলমেটটো হেলমট তুমি পচন্দ কৰি লোৱা
সেইটোতো ভাল চাই ললে অকমান বেছি দাম ল'ব এতিয়া বিনি যাব নেকি লগত
অ ত দেউতা মাতিছে যাবলৈ না যা তাৰ মাকে ক'লে আপোনাৰ তাক পইচা পাচা দিছোঁ সি তাৰ পৰা খৰচ কৰি থাকক আৰু ল'ৰাটোক লৈ যাকও ক আপোনালোকে নকয় আমি কেনেকৈ যাম কপা জৰ মাৰিছে ক আমি হেৰি মাছ কটাত আছিলো
এতিয়া হেৰি কাণফুলিতটো এতিয়া সি ডিলাৰত ল'ব গান ফুলি
লব আছে
নললেতো ক'তবা হেৰি কৰিব লাগিব বিক্ৰী কৰিব লাগিব
সোণাৰ দোকানত দিব পাৰিব অ নহ'লে মোৰ তাত হেৰি অ পইচা কম পাব
সেইটো সোনটো ভাল হ'লে
ইহঁতে ক'ত দিয়ে সেইটো সিহঁতৰ কথা
সোন পালে তেনেহল বেছি পইচা পায় ন নে
অ পঞ্চাশ হাজাৰ টকা দি বনালে ত্ৰিশ হাজাৰ টকা দিব এটা
আহ কেতিয়া বনাইছিলে
উম বনাইছে সিদিনা বনাইছে আকৌ সিহঁতৰ পইচা আছে ইটোৰ পাছত সিটো কৰি থাকে ইটোৰ পাছত সিটো কৰি থাকে
এতিয়া বিশ হাজাৰ টকা ত্ৰিশ টকা হাজাৰ টকা ঘৰৰ পৰা দিলেই হয়
উম দিব মাটি ৰাখিছে সিহঁতে কাণফুলি দি দিব দৰাটো দে ত একদম বদমাছ বহুত বদমাছ
কিপন মানু ন
অঁ বহুত কৃপন
এইকাৰণতো এনেকে কৰে
বহুত কৃপন এইবিলাক মানুহ একদম খাই বৈ থাকিবলৈ অশান্তি থাকিব লৰা সিহতে শান্তি নিদিয়ে নহয় যে তুমি আমাক কিমান কৰিছিলা এইটো বস্তু লওঁতে এইটো এনেকুৱা কৰিব লাগে, সেইটো বস্তু লওঁতে সেনেকুৱা কৰিব লাগে। যেতিয়া বুঢ়া হব তেতিয়াহে গম পাব যে তোমাক নিদিওঁ। এনেই বহি থাকা। আমাৰ হাতত নাই দিম তুমি খাটি সেইবিলাক কৰি লৈছা তোমাৰ পইচা তুমি খোৱা, আমাৰ হাতৰ পিনে কিয় চাই আছা? তেতিয়াহে গম প পাব যে কেনেকৈ লাগে মজাটো।
বেছি বেছি কৰে একদম বেছি।
বেছি বেছি কৰিলেতো বেছি বেছি থাকিব জমা থাকিব এইটো।
ঠিকে আছে এতিয়া হাতৰ পইচা থৈ, বেংকত পইচা থৈ কোনটো বিক্ৰী কৰিব ন নাই পইচাটো দিল হয়, এতিয়া নিদিয়ে।
উ কি কৰিবা, কাম নাই। সেইকাৰণে দেউতাকে মাতিলে দেউতাক নিনিয়ে কি কৰে কৰি থাকক।
সিহঁতটোৰ কি কৰে কৰক আমি এইবিলাক ভাবিব নালাগে মাঠাত চিন্তাও ল'ব নালাগে।
উম নহয় আমি টেনশচন নলওঁ একদম লৰাটো খুৰাৰ কথা মাত নামানে সেইকাৰণে কৈ আছে এ তই মোক নিছ তই নি পেলাই তই যদি মোৰ কথা নোশুন তে কিয় যাম তোৰতো তুই কৰিল যেনেকৈ পাৰ তেনেকৈ কৰিল। উম একদম সে এনেকৈ। আমাৰ এনেকৈ উম অ যেনেকৈ গুটি তেনেকৈ গাছ ছ হ'ব সেইটো বেলেগ নহয়।
সেইটোয়েটো।
দিয়া আমি চাৱাচোন আমি যেনেকুৱা বনাইছো আমাৰতো ল'ৰা-ছোৱালী এটা বস্তু
উম সাহস নাপাব, বাপেকৰ-মাকৰ মুখত সন্মুখত কথা ক'ব নোৱাৰিব।
উম একদম লাজ পেলাই দিব আকৌ যে লৰাৰ কাৰণে ভয়তে বেলেগ ঘৰত দৌৰি লুকাই আছে বেক-চেক লৈ এইটো কথা হ'ল,
লৰাক দেখি ভয় খাই বাপেকে?
অ মাৰে বলে বাপেকক।
এই লাজ নাই যেনেকাও বনাইছে তেনেকুৱাই হ'ব।
উম আকৌ মোৰ ওচৰত যাই মাৰিবলৈ খোজে মানুহ দেখিলে মাৰিবলৈ খোজে, মানুহে হেৰি লাঠিত ধৰিব।
মাষ্টৰ মানু্হকো।
নিজৰ দামটো নিজে বুজি নাপালে বেলেগে বুজি দিব নি কি তুমি যেনেকৈ বব্যৱহাৰ কৰিবা তুমি তেনেকৈ পাবা।
যি যেনেকে কৰে সেনেকেই পাব।
অ আজিকালি ইমান আজি আজিকালি লৰাই আজিকালি ল'ৰাহতক ছোৱালীহতক যেনেকৈ বনাবা তেনেকৈ হ'ব।
কমলা গছ লগাইছিলো এতিয়া কমলা গছত কেনেকুৱা পোক হলে এইটো পাতকেইটা খাই আছে এনেকুৱা পোক মই কেতিয়াও দেখা নাই।
উম পোকটো চাই চাই মাৰি দিবা।
নহয় ভয় লাগে, উম।
উম, আমি ইমান গাল হে গছত বিছা হৈছিল যে বিছা কয়, এইবিলাক মাৰি দিলো। কিবা লাঠি মাহ আগুনি লৈ, আগুন জ্বলাই লৈ জুই জ্বলাই এইটো মাৰি দিলো।
আহি লওক, ছোৱালীৰ দেউতা আহি লওক, পিছত কম মই নোৱাৰিম, ভয় লাগে। একদম দেখিলেও বেয়া লাগি আছে, কেনেকে দেখা যাই আছে।
অহ, ছোৱালী ক'ত? ছোৱালী ক'ত?
ছোৱালী খেলি আছে, ঘৰতে আছে নিকি।
অ।
খেলি আছে স্কুল নাই, এতিয়া। টিউশন আছে, এতিয়া মানুহ অহা নাই টিউশচন পঢ়াব যায়
অ', ঘৰত আহি কৰাই থৈ যা।
নহয়, তাৰ মুন্সি কাকাই কৰাই দিয়ে মাদ্ৰাছাৰ তিছন যে আৰু সেইটোতো ঘৰত। হয়, সেইটো যাব লাগিব।
অ', মুঞ্চিয়ে এতিয়া মুঞ্চিৰ বোৱাৰীয়ে নকৰাই।।
সি নকৰাই, সি একদম। মানে কি হ কম। ভাতটো সানি তাৰ মাকে লৈ গৈছে, কৈ আছে। মোক খুৱাই দিয়া, মই খাব নোৱাৰিম।
উম, মোক খং উঠিছে। কিয় নোৱাৰিবা? এই কি কৰিছা?
গুচি গ'ল এতিয়া, কোনে খুৱাই দিব।
কৈ আছে মাকে যে মই গুচি যাওঁ। অ', নাই নাই তুমি থাকা। মই আল্ট্ৰাচাউন কৰি, পিছত ময়ো গুচি যাম। এই, এইটো খুৱাব নোৱাৰিবা, আইৰন পানী খুৱাব নোৱাৰিবা। এইটো সেইটো কৈ থাকে পিছত মোক। কৈছোঁ যে এ আগত যে ইমান বাচি। খুৱাইছিলে, তেনেহ'লে আগত। শকত নাছিলে কিয়? ইমান ক্ষীণ কিয়?
অ', এই, সেইবিলাক পানী কিনি আনি দিয়ক। অ, উম, পানী বটল কিনি আনি দিয়ক।
লেবেল যে মাৰে, দেখিলেই খং উঠি যাব। আমাৰ।
কম পানীৰ মাছ বেছি পানীত পৰি গ'ল নহয়। সেইটো কাৰণে লেবেল বেছি, লেবেল। এজনে লেবেল ক'ত গুচি যাব। কলৰ পানীটো যে আনি দিব, সেইটো নোৱাৰিব। যে।
টিপিব নিদিয়ে তো, কলটো টিপিব নিদিয়ে।
অহ অহ।
কল টিপিব নিদিয়ে, যোৱাই নকৰে। লেবেল মাৰি আছে আৰু এইটো কৰা, সেইটো কৰা, ফিল্টাৰ পানী খাব লাগিব, মুখ ধুলে। । আমাৰ পানী ইমান আইৰণ নহয়টো।
এনেকুৱা লেবেল মাৰে।
দে, কৈ ল'লেই হ'ল যে তুমি এটা কাৰ্টুন কিনি দি যাবা, এ বটল। পানী, খোৱাটো শেষ হ'ব, তেতিয়া আকৌ কিনি থৈ যাবা।
আকৌ ঘৰৰ পৰা তোমাৰ।
মাল বস্তু কি দিলে? ইমান মাত ভৰি মাৰি আছে।
দিছে এতিয়া মানুহে যিটো দিয়ে এটা পালেং শ্বকেছ চোফাৰ ছেট দিলে। সেইয়া কম দামী যে বহিলে। উ দুখ অ দুখ পায়। সেনেকুৱা।
অ।
শ্বকেছ দিছে দিছে ড্ৰেছিং দিছে এইবিলাকেই।
অ বহুত দিছে পোন্ধৰ। টকা মাল বস্তু।
খাই আছে পইচা আছে নে নাই জোঁৱাইৰ হাতত সেইটো সোধা নাই লেবেল মাৰি আছে। হ'ব তেনেহ'লে বা।
অহ ঠিক আছে।
উম।